অহ কি খবৰ তোমাৰ।
অ' ভালে তোমাৰ।
ভালে দিয়া।
আহ এনে। বহি আছো।
বাকী চাহ খালা।
অহ চাহ মই নাখাও এই।
ভালে দিয়া চাহ খাব নালাগে, ময়ো খোৱা নাই, এতিয়া বনাই আছো। আছে।
এতিয়া ক'ত থাকা গুৱাহাটীতে।
নাই গাঁৱত আছো।
অহ। কি কৰিম আৰু এনেই চাৰ দিন ত গৰম গৰমৰ লাগি থাকে। মোৰনৈত কিবা মৰণিত অলপ কাম আছিল তাতে গৈছিলো ৰাতিপুৱা
কি কাম আছে?
এই কিবা বেংকত গৈছিলো । বেংকত অলপমান হেৰি আছিল। কে ৱাই ছি দি আহিলো।
অহ।
উম।
পিছত খবৰ পাতি ভালে আহিবনে, অ' ৰ'দ, অ ৰ'দ দিছে। পানী, পানী, পানী বতৰ অলপমান কৰিছিল, পিছত টো তামাম ৰ'দ।
আমাৰ ইফালেও মানে ৰাতিপুৱা বৰষুণ দিছিল অলপ-চলপ তাৰপিছত অলপ-চলপ ডাৱৰ বতৰ লগাইছে তাৰপিছত ৰ'দ দিছে, অলপ সেনেকুৱা
অ, এ বৰ্তমান এনেকে অম্বুবাচী আহি আছে না, কামাখ্যা পূজা আহি আছে না পুৰা
বাকি আহিবা নেকি?
গুৱাহাটীত?
অম্বুবাচী মেলাত।
অ কিবা যাম বুলি ভাবছিলো আমি তেইছ তাৰিখ মানত কিবা হয়, অৰ্জুনতো যাম বুলি কৈছিল, যায় নে নাযায়।
সিওঁ কৈছিল মোক যাবৰ কাৰণে। কিবা কৰো আহিব লাগে বছৰ মত একবাৰ আহে আৰু
অ দুই -দুইবাৰ গৈছো। যোৱা যোৱা বছৰ যোৱা হোৱা নাই তাৰ আগতে দুবাৰ-দুবাৰ গেলোঁ নেকি অ দুবাৰ গলোঁ তাৰ আগতে।
মই এইবছৰে গৈছো ।যোৱা বছ
যোৱা বছৰ মই যোৱা নহ'ল, আমাৰ।
মই গৈছিলো যোৱা বছৰ, কিন্তু পোৰা ওপৰলৈকে যাবই পৰা নাই।
কিয় আহ', তামান ভিৰ হয়, কিন্তু ন'। খোচ কা খোজা কাঢ়ি, খোজ কাঢ়ি যাব লাগে নাই আৰু।
অ তলপ ইমান ওপৰত মানুহ বহুত হয়, কিন্তু ভালে লাগে যায়। মানে, গম পোৱা নাযায় কি, ইমান ওপৰত উঠিলো, সেনেকুৱাতে,
ভাগৰ ভাৱ নালাগে মানে ।কিমান বয়সিয়াল-থৈসিয়াল মানুহবিলাকো যাই থাকে। ভাল লাগে ইন এটা ফ্ৰী লাগে।
উম, বহুত ভাল লাগে।
উম।
বাকী আৰু ঘৰৰ খবৰ ভালে?
তাৰপিছত কাম কাজ,
খাম কাষ্টটো এনেকুৱা
ঘৰতে।
কাম কাজ এনেকুৱা এনেই আছোঁ আৰু নাই বেলেগ। নাই এনেকুৱা মাথা মাৰিলেও পোৱা নাযায় আমাৰ কি যে হ'ব, উমে পোৱা দে কালিজিয়ে ইফালে মৰিগাঁও ডিচটীক, মায়ঙৰ পিনে,
অঁ অঁ মৰিগাঁও না বহুত দূৰ দেখোন।
বহুত দূৰ।
অলপমান দূৰ।
অলপমান দূৰ মানে ভালে মানে ধৰি তাৰপৰা
উ'।
হয়
অৰ্জুন হাৰফালে আহা নাই না সিফালে আহিছিলে নেকি দু দুদনোৰ দুধনৈফালে।
মই যোৱা নাই,
আহ।
বাকী আৰু কি কৰিম বুলি ভাবিছা এনে
এনেতো ঘৰতে এখন কি কৰিম মানে কিছু ভাবাই নাই
এনে কিবা পিপেৰেচন কৰিছা নেকি বি এ লেড ডি এ লেড সেইবিলাক
ডি এল এডতত এপ্লাই এটা কৰিছোঁ কৰা এটা অৰ্জুনৰ ক কৰ কৰ বুলি কতে কৰতে কৰলোঁ কিন্তু কৰ নে কি কৰি এপ্লাই এটা কৰি থৈছোঁ কৰা মানে পৰীক্ষা দেখোন আহিলেই
কি ডিএল এডটো ক্লাছ কৰিব লাগে নেকি
উম দুই বছৰৰ ক্ৰছ হয় এটা
অঁ দুবছৰ এইবিলাকতো প্ৰজেক্ট প্ৰজেক্ট বহুত কৰিব লাগে হয় না
উম প্ৰজেক্ট বহুত কৰিব লাগে প্ৰজেক্ট কৰিব লাগে মিলাই আৰ্টট চাৰ্ট কৰিব লাগে কিমানলৈকে পঢ়িছা তুমি হেল্ল' হেল্ল' বোলো কিমান দূৰলৈকে পঢ়ছা তোমালোক এপিনে চাগে নেট নাপাই বোধহয়